অ হেল্লৌ।
অ হেল্ল' শুনিছে নে?
অ শুনিছো, কি কৰি আছা? মই এনেই বহি আছো। তুমি কি কৰি আছা?
আছো এনেই আছো ৰ'বা
অ ভাত চাত খালা?
খালোঁ খালোঁ তুমি
অ মই নাই খোৱা এতিয়া বনাইছে জাষ্ট খাম দেৰিকে অলপ
অ অ অ ঠিকে কৰিলা
অ বাকী খবৰ ভাল
ভাল ভাল তোমালোকৰ?
অ আমাৰো ভালে চব
অ ঠিকেই আছে পিছে আজি বহুত দিনৰ মূৰত মনত পৰিল যে
অ এনেই ফটো চাই আছিলো আমাৰ তেতিয়া মনত পৰি গল আৰু
অ
তুমিতো ফোনে নকৰা
সেইটো এবাৰ এই ব্যস্ততা আৰু গোটেই মানে দিনটোৱে ব্যস্ততাই ব্যস্ততাতে যায় আই অলপ আচ্ছা এতিয়াতো গৰমৰ বন্ধ দিছে এবাৰ ফুৰিব চুৰিব গ'লে নে নাই
হা নাই যোৱা এনেকুৱা প্লেনিং কৰি আছো যোৱাৰ চাও কি হয়
ক'ত যাবা পিছে
হা চাও শ্বিলঙৰ ফালে যাম চাগে
উম
বোৰ মিলি কেনে তুমি কত যোৱা নাই নে যাৱাৰ প্লেনিং কৰি আছা
মই যাম মানে মই ভাবিছো শিৱসাগৰৰ পিনে যাম বুলি ভাবি আছো এবাৰ
অ যাব লাগে বন্ধ পালে
উম এইবাৰ আৰু যাম বুলি ভাবিছো আৰু শিৱসাগৰৰ পিনে
টাইমে নাপাওঁ কলেজ কলেজ এতিয়া বন্ধ কৰিব লাগিব আৰু
হম ঠিকেই কৈছা
তাকে
এনেই তুমিটো গুৱাহাটীতে থাকা
অ মই ইয়াতে থাকো গুৱাহাটীতে
উম মানে কি কিবা মইটো মইতো এতিয়া নলবাৰীতে আছো গুৱাহাটিতে এনে যোৱাই নাযায় এতিয়া আ
অ আমিতো ইয়াতে থাকো
অ এ তাৰে অলপ ক'ব পাৰিবা নে জাগা মানে কি কি ঠাই আছে ভাল ভাল ঠাই ফুৰিবৰ কাৰণে
গুৱাহাটীৰ
হয় হয়
আছে বহুত জাগা পাৰ্ক চাৰ্কো আছে তাৰ পিছতে বজাৰ কৰিব কাৰণে পুৰা ওচৰতে আৰু বজাৰ বিলাক পাই যায় যি লাগে আৰু মুঠতে গুৱাহাটীৰ চব এইবিলাক ওচৰে পাজৰে পাই ন ইমাৰজেঞ্চি হলে মেডিকেল চেডিকেল ওচৰতে পাই যায় তাৰপিছতে আৰু ঘুৰিব জাগাও বহুত আছে কলাক্ষেত্ৰ আছে তাৰ পিছতে চিৰিয়াখানাও আছে উম যাওঁ মাজে মাজে কেতিয়াবা ফুৰিব কাৰণে এইবিলাকত ওচৰে পাজৰে জাগা
উম
ভালেখিনি জেগা আছে ইয়াতে চাব লগীয়া একোলেণ্ড আছে ড্ৰিমলেণ্ড আছে
অ ভালে জাগা আছে
উম পাহাৰ চাহাৰো আছে ট্ৰেকিং কৰিব পাৰি ইয়াতে উম আৰু মন্দিৰ আছ ছে ইয়াৰেতো আ কামাখ্যা মন্দিৰটো পুৰা বিখ্যাত ন
উম জানো জানো জানো জানো হয় হয়
তাতে চবে আহে আৰু বাহিৰা মানুহ বিলাক আহে বাহিৰা বাহিৰা জেগাৰ মানুহ বিলাক আহ তাকে এইবিলাকত ঘূৰিব পাৰিবা আহিলে তুমি
হয় হয় যাম বুলি ভাবি আছো আৰু কি কি আছ বোলো এবাৰ দুদিন থকাকে বোলো যাম বুলি ভাবি আছো আৰু এইবাৰ
অ গলেতো এইকেইটা জাগাত ফুৰিবা আৰু
হয় হয় হয় হয় সৰুতে তাতে আছিলো মানে দেউতাৰ বা ডেন্সপাৰ হৈ সেইকাৰণে নলবাৰীলৈ নলবাৰীত দলটোৱে গুচি আহিলো তাৰ পৰা নাম মানে জেগা নুফুৰিলো যোৱা নাযায় সিপিনে হয় হয় হয় ঠিকেই কৈছা যাব লাগিব এবাৰ উম হয় পিছে এতিয়া কি কি পঢ়ি আছা তুমি
মই এতিয়া বি এ ফিফ চেমিষ্টাৰ
অ অ অ এতিয়াতো বন্ধই দিছে যে
অ বন্ধই দিছে এতিয়া আৰু ফুৰিব যাম ফুৰাৰ পিছতে গাঁৱত যাম বুলিও ভাবিছো মানে গাঁৱৰ মানুহ বিলাকে মাতি আছে আইতা ককা মামীহঁতেও ইফালে মাতি আছে যাব লাগিব এ যোৱাৰ টাইমে নাপাও না আমি ত এনেকে বন বন্ধ পালে যাব অ, মাতে আৰু যে এনেকা আহিবা বুলি।
উম, ঠিকেই কৈছা। এনে তুমি গাঁও ভাল পোৱা নে চহৰ ভাল পোৱা নে এতিয়া তুমি গুৱাহাটী থাকা যিহেতুকে
গুৱাহাটীতে থাকোতো এতিয়া চহৰে ভাল লাগে আৰু গাঁৱত এনে ফুৰিব যোৱাকে যাব পাৰো কিন্তু মানে তাতে পুৰা থাকিব নোৱাৰিম আৰু সদায়ৰ কাৰণে কাৰণ ইয়াৰে বতাহ লাগি গৈছে ন সেইকাৰণে যাব নোৱাৰিম এনে ফুৰাকে এসপ্তাহ এনেকুৱা থাকিব পাৰিম কিন্তু পাৰমানেন্টলি তাত থাকিব নোৱাৰিম অলপ প্ৰব্লেম হয় আৰু বহুত। গুৱাহাটীতে যিহেতু সৰুৰ পৰাই আছো ন।
উম, হয়-হয় ঠিকেই কৈছা। গাঁৱৰ পৰিৱেশতটো ভালে মইতো ইপিনে নলবাৰীতে থাকো অলপ মানে চহৰ যেন নালাগেই এতিয়া, নগৰে চহৰ আছে কিন্তু মানে চহৰতে লাগে গাওঁ-চাওঁ অলপ ভিতৰৰ জেগাত কেতিয়াবা ফুৰি চোৰি আহো।
গাঁৱত গৈ ভালে লাগে তাৰে পৰিৱেশ বোৰো ইমান ভাল।
হয়-হয়-হয়-হয় ঠিকে কৈছা।
আৰু ইয়াৰেতো চহৰতো একদম হুলস্থুল গাড়ী মটৰ কিবা কিবি। সেইবিলাক ক্ষেত্ৰত ভাল, কিন্তু মোৰ-মোৰ দ্বাৰা নহ'ব আৰু তাতে থাকা। তেনেকে আৰু এনে ফুৰিব যাম বুলি ভাবিছো এই গৰম বন্ধত। শ্বিলঙৰ পৰা আহি কেনে ফুৰিব যাম বুলি ভাবিছো কেইদিনমান থাকিম। ফেমিলিৰ লগতো টাইম স্পেণ্ড কৰিব লাগে ন।
হয়-হয়-হয়-হয়।
সময় কটাব লাগে সেইকাৰণে আৰু যাম ভাবিছো।
উম, ঠিকে কৈছা। শ্বিলং গৈ-শ্বিলং গৈছিলা মানে?
আৰু এবাৰ গৈছিলো এইবাৰ আকৌ ভালকে মানে যোৱাৰ প্লেনিং কৰি আছো আৰু। বেছি জাগা ঘূৰা নহ'ল ন ইমাৰ্জেঞ্চি একদম। জল্দা জল্ডিকে ওলাইছো প্লেনিং হঠাতে হৈ গৈছে আৰু আমাৰ, যে আজি যাম তাৰ তেনেকে কৰি গ'লো।
এইবাৰ মানে ভালকে ভাবি কেনে টাইম লৈ কেনে আমি গোটেইবোৰ প্লেনিং কৰিছো। ইয়াৰ আগৰ পৰা ত আমি পাঁচজন মান গৈছিলো আৰু, এতিয়া ভাবিছো আৰু বেছি মানুহ হ'ব।
হয়-হয়-হয়। এনেই কি-কি-কি ফুৰিলা মানে যেতিয়া গৈছিলা আৰু? কি-কি ফুৰিলা তাতে হয়।
হেৰি অ, মিনি পেহেলগাম আছিল যে তাত তাতে গৈছিলো, তাৰপিছতে এটা চ চাৰ্চ আছে যে তাতে তাতেও গৈছো অ, আৰু বৰা পানী ইফালে গৈছো।
অ',
হুমিয়াম লেক ইফালে গৈছো আৰু অ, ঠাণ্ডা জোগা বিৰাট ভাল আৰু চাবলগীয়া।
উম, বহুত-বহুত খিনি ঠাণ্ডা এতিয়া।
ঠাণ্ডা আৰু অ, এতিয়া গৈ কিনে বেছি ভাল লাগে আৰু তাতে।
হয়-হয়-হয়-হয় ঠিকে কৈছা।
আমি ডিচেম্বৰ মাহত গৈছিলো আৰু।
অ',
এতিয়া আৰু যোৱাৰ প্লেনিং কৰি আছো, বেছি জোগা ফুৰা নহল যে, ইফালে আৰু অলপ আগত এইবিলাক ট্ৰেকিং কৰিব পাৰি বুল ট্ৰেক কিবা কিবি আছে। ভাল ভাল ৰেজৰ্ট বিলাক আছে তাতেও চাব যাব লাগিছিলে আৰু তাতে সেইকাৰণে ভাবিছো যাম।
ঠিকেই
পুৰা ভালকে গৰম বন্ধটো হেৰি কৰিম আৰু, এনেইতো ফুৰাই নহয় ন?
হয়, হয় ব্যস্ত থকা যায় যিহেতু এতিয়া কলেজ যোৱা কিবা কৰা।
তাকে কলেজ থাকে তাৰপিছতে আৰু এক্সট্ৰা ক্লাছ বিলাকো থাকে। থাকে আৰু কলেজৰ পুৰা এই এছাইনমেন্ট বোৰো দি থৈ দিছে সেইবিলাকো কৰিব আছে, একদম মানে সেইকেইদিন এইখিনিতে ব্যস্ত হৈ আছিলো, সেইকাৰণে মানে ক'তো ফুৰিব যোৱা নহ'ল। তাৰ নেক্সট উইক মানৰ পৰা আৰু এনেকা ফ্ৰী হৈ যাম।
মেমহঁতে কয় যে এনে থাকিব নালাগে কিবা প্ৰজেক্ট হলেও কৰিব লাগিব। অ' সেইকাৰণে দি থৈ দিছে আৰু মেমহঁতে। গৰম বন্ধৰ পিছত দেখাব লাগিব মেমহঁতক।
মেম হঁতে আৰু ভয় খুৱাই ৰাখে ন আমাক যে এইবিলাকত মাৰ্ক থাকে ট কৰিবই লাগে।
হয়-হয়-হয়-হয়।
অ। সেইবিলাক কৰি থৈ দিব লাগিব, তাৰ পিছতহে পুৰা ফ্ৰিলি আৰু ফুৰিব পাৰিম।
উম, সেই ত আৰু আমাৰো মানে কলেজত মই এতিয়া একেই একেইটো আমি দুটা অ'।
অ'। একেই হয় বাৰু ডিপাৰ্টমেণ্ট খালি বেলেগ বেলেগ আমি ভালকে ইমান দেখা নাপাও ন'।
হয়-হয়-হয় মইতো নলবাৰীতে থাকো আৰু এতিয়া ইয়াতেটো মানে। দাদা আমাৰ তেতিয়া সিমানে মানে খালি মইতো মই মানে তোমাৰ তোমাৰ ম ইকনমিক্স মেজৰ সেইকাৰণে মানে আমাৰ আৰু বাহিৰতে এনে সেইপিনে যোৱা নাযায়। শ্বিলং কেতিয়াবা আমাৰ এইটো হে লৈ যায় আৰু ফুৰাব চুৰাব মানে।
অ' আমাৰো হেৰি কলেজৰ ট্ৰিপ যাব বুলি কৈ আছে আৰু। তাৰ পৰাও যাম বুলি ভাবিছো কলেজটো খুলিলে হ'ব চাগে প্লেনিংটো। মেম হঁতে এনে জাষ্ট কৈ কেনে থৈ দিছে যে এনেকা যাব লাগিব গোটেইবিলাক। থাকে তাৰপিছত এইবিলাকতো আমাক। সুধিবও ন তাতে কেনেকাে কি আমি এক্সপিৰিয়েঞ্চ পালো প্ৰজেক্ট। তটো এনেকে বনাব লাগিব লিখিব লাগিব ৰিপৰ্ট।
হয়।
আৰু মেমহঁতে কৈছে যে পেৰেন্টচৰ পৰা হ পাৰ্মিচন লৈ লোৱা তাৰ পিছতহে যাব পাৰিবা।
উ আমাকো এনেকুৱাই কৈছে।
তাতেতো মানে এনেকে তিনিদিন মান থাকিব লাগিব ন ত ঘৰৰ পৰা ঘৰৰ পৰা যদি আমাক যাব নিদিয়ে তো প্ৰব্লেম হৈ যায়।
উম, ঠিকে কৈছা। মোৰো সেনেকুৱাই আমাৰো ডিপাৰ্টমেন্টৰ এনেকুৱাই। ক, কৈ আছে যে লৈ যাব লৈ যাব বুলি।
অ' আমাৰ কৈ আছে অৰুণাচল প্ৰদেশত লৈ যাব তাতে বিৰাট যোৱাৰ ই ইচ্ছা আৰু এবাৰো গৈ পোৱা নাই তাতে সেইকাৰণে যাম বুলি
হয়-হয়। আমাক মানে শিৱসাগৰত লৈ যাব বুলি কৈ আছে আৰু সেইকাৰণে মই তোমাক কলো শিৱসাগৰ যাম বুলি কৈছিলোঁ। ক'লো যে আগতে শিৱসাগৰ লৈ যাব কৈ আছে তাতে মানে দেখাব আৰু কি।
উম, তাকেই তোৰ অ হেৰি বাহানাত ফুৰাও হৈ যাব কাৰণ গৈ পোৱা নাই ন কেতিয়াও জাগাটোত। আৰু বহুত ভাল ভাল হেৰি শুনিছো মানে জেগাতো ধুনীয়া। হয় তাৰে মানুহ বিলাকো বিৰাট ভাল উম'।
ঠিকেই কৈছা। পিছে ঠিক আছে দিয়া, ঠিক আছে দিয়া পিছত আৰু কথা পাতিম।
অ' ঠিক আছে।
ঠিক আছে।